হেল্ল'উ হেল্ল'ও শুনিছ নাই হেল্ল' হেল্ল'
ঐ শুনিছ নাই বোলো
অহ শুনিছো, শুনিছো
ক'ত আছ শুনিছোঁ শুনিছোঁ, শুনিছোঁ বোলো
অ
এনেই আছো, তই
এ মই এফালে টাউনলৈ গৈছিলো দেউতাক লৈ এতিয়া ঘৰ আহি পাইছোহী
ঐ টাউনৰ এইপ হেই ফিজিঅ'থেৰাপি টো কৰাইছ নেকি তহঁতৰ দেউতাক
অ কৰাইছো মই যে কৈছিলো যে তহঁতৰ দেউতাকো এবাৰ কৰা বুলি
এই এইটো হেৰি এতিয়া আমাৰ দেউতাৰ নাৰ্ভৰ প্ৰব্লেম এইটো ফিজিঅ'থেৰাপিতে কামত দিব নাই বাওঁ
অ সেই ফিজিঅ থেৰাপিয়ে মেইন মেনলি না্ভকে ৰ্টাগেট কৰে।
অ মানে সি সেই প্ৰথম দিনা ফিজ কিমান?
প্ৰথম দিনা পাঁচশ।
অ মানে এইটো তাই লৈ যাব নাহো মানে মই।
নহয়, নহয় তো দেউতা ভাগৰ কণ্ডিচনটো চাই পেলাই তোক ক'ব যে, তুমি এনেকে আনিবা বা
অঁ অঁ মা তাত কি কিমান টাইম লাগে এঘন্টামান লাগে নেকি থেৰাপিটো দিওঁতে?
কে আৰু যদিহে ফোন আহে তেনেহ'লে তহঁতৰ দুট তা শুৱা শুৱাই দিব তাৰপিছত তোক শুওৱা পিছত ঘন্টাপুৰা লাগিব মানে।
মোৰ মানে আমাৰ ফা ফাদাৰৰ এ নাৰ্ভটো মাজে- মাজে ভৰিটো টানে যে। মোৰ এই পিছুহ্‌ সেই ফিজিঅথেৰাপি তোকে কৰাই দিওঁ বুলি ভাবিছো মানে।
কৰাব বাও ভাল হৈ যাব কিন্তু, মই আমাৰ দেতাৰ পজিটিভিজ পাইছো ভাল।
এ মানে চা-দেই এতিয়া এবছৰমান হ'ল ন্‌ ইমা এ বহুত মেডিচিন খোৱালো মানেটো ওঁ মেডিচিনৰ অন্ত নাই আও মানে বেজিও, বেজিও মানে, বেজিও হিচাপ কৰিব হিচাপ কৰিব নোৱাকে দিলো মা- দিয়ালো মানে আও।
অঁ
এতিয়া মানে এই লাষ্ট ষ্টেফি ফিজথেৰাপিটো অঁ অঁ-
বচ্‌, সেইটো ফিজ'থেৰাপিতে কৰচোন বুলি ধৰি
অঁ
তেতিয়া মানে তই আৰামত যিমান দিনলৈ হ'য় কৰাই দিবি সঁচাকে কৈছো, তহঁতৰ দেতাৱ ভাল হৈ যাব।
এ চা দেই মানে প্ৰব্লেমটো কি হৈছে গমপাৱ- নাপাৱ, মই বস্তুটো চাইছো মই এতিয়াটো দচ দিনৰ কাৰণে মেডিচিন কিনোতে মো ওঠৰশ দুহেজা গুচি যায় গম পাইছা নাই। মো ফিজিঅ'থেৰাপিটো দেখোন কেইবাবাৰো দিব পাৰিম এইটোত শুনিছ? ঐ তই টাৱাৰ পোৱা জেগা এটাত যা শুনিছনে? হেল্লৌ তো কি হেৰি কাৰেণ্ট নাই নেকি তহঁতৰ ফালে?
হাঁ তোৰ এয়াৰ ফাইভাৰটো কি হ'ল নচলা হৈছে নি? জিঅ'ৱাইটো।
অঁ আকৌ নেটৱৰ্কটো ভালকে নাপায়।
যে-
অঁ কাইণ্টো গুচি- সেইটোয়ে কাইণ্টো গুচি গৈছে। দিলে
অঁ অঁ, তাকে মও সেইটোকে ভাবিছোঁ মানে মো মেডিচিন কিনা হেৰিকেইটা মই ফিজিঅ'থেৰাপিচ বহুত দিন দিব পাৰিম মানে।
অঁ আওটো মানে মই এনেকুৱা পৰ্যায়লৈকে দেখিছো। আজি এগৰাকী আহিছে দুহেজাৰ এক চনৰপা মানে ভৰি মোকোলাব নোৱায়, ভৰিকেইটা টানি ধয়। সেইজনৰ দুই তা ভৰি নোৱায় মানে মানুহ এগৰাকী মহিলা।
আহ
তাৰপিছত তো এই চাৰি দিন ন পাঁচ দিনতো পুৰা এতিয়া মানে বিষ আছে ভৰি তথাপিও মানে খোজ কাঢ়িব পৰা হৈ গৈছে। মানে টো ইম্প্ৰুভ ধুনীয়া হয় আৰু ত ইলেক্ট্ৰিক থেৰাপি দিয়ে মানে মেচিন থাকে সিহতৰ
এই হেৰি এইটো কি বুলি কয় ডাইৰেক্ট লৈ গলে হৈ যাবনে নে মানে এপইন্টমেণ্ট চেপইন্টমেণ্ট ল'ব লাগিব আগতীয়াকে
নালাগে এপইন্টমেন্ট মই তোক ফোন নম্বৰটো যদি চাৰজনৰ দি দিওঁ চাৰজন মানে ডেকা লোৱা তই তই জাষ্ট কলি আগ দিনা যে মই এনেকে দেউতাক লৈ যাম বুলি ভাবিছো দেউতা এনেকুৱা প্ৰব্লেম এটা হৈ আছে চাহ জনে ক'ব যে আহিবা মানে ইমান সময়ত আহিবা বুলি টাইম এটা দি দিব নহলে মানে কলান্টে ন চবকে সময় দি থৈছে
অ অ অ মই তেনেকে আগতীয়াকে টাইমটো লৈ ল'ব লাগিব তাৰ পৰা যাব লাগিব হয় নাই যাৰ অ অ শুনিছো ক
অ বুজি পালি
অ পালো কথাটো এই সেই মেডিচিন খোৱাতকে ফিজিঅথেৰাপিটোকে এবাৰ ট্ৰাই কৰি চোৱাটো বেছি ভাল হ'ব মানে তটো ধৰি ল এতিয়া মইতো দহ দিনৰ কাৰণে উঠ
হা
মানে ত শুনিছা নাই ত টাৱা পোৱা জেগা এটা যা গম পাইছ নে
মই টাৱাৰ পৰা জেগাতে আছো
অ অ মাজে মাজে মাতো নাই অহা আকৌ
অ হয় আৰু নেটৱৰ্কৰ কাৰণে
আহ অ আপোনাৰ দেউতাক কি কেইদিনৰ মোৱাত মানে তিনিদিন নে চাৰিদিন
আমাৰ দেউতা ৰেগুলাৰ দি আছে
অ অ এই হেৰি কিবা মানে তহত তহঁতৰ দেউতাক কি ভৰি আঁঠুকেইটা টানি টানি ধয় নে কিনু
নহয় আমাৰ দেউতাৰ গোটেই বও ছাইডটোৱে আছিলে নহয় দুৰ্বল স্তগ হোৱা
আহ আহ
তাকে এতিয়া এতিয়া মই এসপ্তাহ মান হৈছে তো দেখিছো দেই ভালেই দেখিছো মানে ভৰিতো জোৰ আহিছে আৰু দে আটাটো ধৰিলে অলপমান যোনটো মানসিকভাৱে অকমান কেতিয়াবা খেলি মেলি হয় সেই খেলি মেলিটো কমি গৈছে
আচ্ছা এই হেৰি আমাৰ ফাদাৰেতো খোজকাঢ়ি খোজকাঢ়িব পায় কিন্তু মানে মাজে মাজে টানে মানে এই বিষটো মানে বেছি হৈ যায় সেইটো অকল সেইটোৱে প্ৰব্লেম আছে।
অ তই সেই চাৰ্জনা কৰিলে প্ৰথমতে এবাৰ ফোন কৰি পাতি লবি তাৰ পিছতে লৈ যাবি তোৰ কাম হৈ যাব সঁচাকৈ কৈছো তই একদ পজিভ ৰিজাল্ট এটা পাবি মই বাই হাৰ্ট কৈছো মানে তই কৰ এইটো কাম ভাল পাবি মোৰ মানে একদম কিবা চমৎকাৰ হোৱা দি ভাল দেখি গৈছো মানে
সেইটোৱে ন এতিয়া তোৰ যেতিয়া মেডিচিনে মানে মেডিচিনে একো কামেই কৰা নাই মোৰ হিচাপত
অঁ মানেতো আমাৰ দেতাই প্ৰায় এতিয়া কিমান বছৰৰ পৰা মেডিচিন খাই আছে ন এতিয়া ফিজিঅ'থেৰাপিটোৰ পৰা অলপমান ভাললৈ আহি গৈছে মেডিচিনে ইমানতটো এফেক্ট দেখুওৱা নাছিলে।
অ তাকে ময়ো এইটো হেৰিটোকে কৰাই চাওঁ আৰু তাৰপা মোৰ হিচাপত ভালেই পাব চাগে ফিজিঅথেৰাপি আজিলৈকে দিয়া নাই নহয়
অ ভাল হব
উম বাকী আজি জিম যাবি নাই
আজি যাম সেইদিনাখন যে জিমৰ মালিকজনে যে মাতিছিলে
আহ
কেলে জানো নাই
কেলে
আমাৰ যোনটো জিমত ট্ৰেইনাৰ তাৰ ওপৰত বোলে কমপ্লেইন পৰিছে
আহ
তাৰ পৰা মোক সুধিছা তুমি কি দেখিছা মানে তাৰ তুমি কি কব বিচাৰিছা মানে
অ অ তাৰপৰা তো কি কলি
তাৰপৰা মই কৈছো বোলো আমি আমাৰ কি হয় ট্ৰেইনাৰ আমাৰ প্ৰয়োজন নহয় ইমান আৰু আমি তাক মাতি দিওঁ কিবা নাজানিলে সি আহি শিকায়
অ
কিন্তু নতুনকে যোৱাত মানে মানুহখিনিয়ে মানে বৰ এটা ভাল নাপাব
অ অ
অ দেউতা এই ইফালে আহকচোন এইটোলৈ আহক তাৰপিছতে তোৰ তেনেকে ক'লো তাৰপিছতে মোক কৈছে তাক এনেকে উলিয়াই দাৰ কথা ভাবিছো
অ
এ সকাৰণে হেৰি এইটো তুমি এই কেইদিন আজিৰ পৰা মানে চাই দিবলৈ কৈছে আৰু নতুন কোনোবা এজন এপইন্ট হোৱালৈকে
অ অ গম পাইছো তোৰ ফিজিকটো ভাল আছে যে আৰু মানে তোৰ এক্সপিৰিয়েঞ্চো হ'ল ন অলপ
অ স কাৰণে মানে
এ তাৰ সেই ছোৱালী কেইজনী সেই সে মানে কমপ্লেইন টো পৰিছে
নতুনকেইটা দিছা আৰু সেই কিসটো হয় তই যে মোক কলি এতিয়া সেই কিস হয় সেইটো কথাও কৈছে
তাৰপা দেখোন খেদি দিলে খেদি খেদিলে বুলি কৈছিলে ৰনতেও আছিল ৰ শুনি মানে বস্তুটো
এই এতিয়া সেইদিনাখন যে নতুনকে মানুহ এজননে যে কিবা ৰেজিষ্টাৰ কৰি আছিলে চিপন ত লগত সেই সেই মানুহজনৰ আহিছিলে সেইটো কাৰণে তাকো মাতিছিলে
অ
কিন্তু সি নাহিলে মানে সেইদিনা
আহ অ
সেই কাৰণে মানে সেই দাদাই মানে কলে আৰু মোক তেনেকে
এ নহলে তই হেৰি কৰ আকৌ তই ক তই এটা চিফ্ট মোকে দি দিয়ক দাদা মানে মই এতিয়া তোৰ সন্ধিয়া চিপ্টটো চাই দে ন তোৰ কিবা এটা খোচ থো তেনেকি
অ নহয় মোক তেনেকেই কৈছে নহয় তুমি হেৰি কৰা বুলি কৈছে মানে মোক দুইটা চিফ্টে চাবলৈ কৈছিলে মই কলো বোলো মই দুইটা দাদা নোৱাৰিম ৰাতিপুৱা সময়ত মই এনেকে দেউতাক গা পা ধুৱাব লাগে অলপমান মই বিজি থাকো তাপা তেনেহলে তুমি সন্ধিয়াতোকে চাই দিবা অলপমান সোনকালে থাকিবা আৰু একেবাৰে বন্ধ হোৱালৈকে থাকিবা বুলি কৈছ
অ অ কিবা এটা দি দিব বুলি কলে আহ
কৈছে মই তোমাক কিবা এটা চাই দিম বাৰু বুলি কৈছে
আহ
কিন্তু মইহে ক'লো বোলো দাদা নালাগে মোৰ সেই ইন্টাৰ্ণশ্বিপৰ কামটোকে কৰি দিছে নহয় হ'ব বুলি কৈছো আৰু
অ অ তাৰপা এই তই হেৰি ল'ব লাগিছিলে ন কিবা এটা
এ ল'লে ৰেচপনচিবিলিটি আহি যাব ন ঘপকে মই গুছো আহিব নোৱাৰিম কেতিয়াবা কিবা প্ৰয়োজন হলে
মুম্বাই চ ত মানে এইটো দ দায়বদ্ধ হৈ যাবি আৰু তাত
খুজিছো মানে মই দায়িত্বটো ল'ব খোজা নাই
অ নহ'লে তই হেৰিতটো কৰিব পাৰ ত পাৰ্ট টাইমকে হ'লো মানে ৰাতি চফটো
এ তেনেকে নিদিয়ে নহয় চিফটক লৈ বাৰু হ'ব দে তেন্তে মই এই দেউতাৰ লগত কিবা কাম এডাল লাগিছো
আহ অ ৰাতিকে আকৌ কল কৰিম বাৰু দেই